হেল্ল'
হেল্ল' কি খবৰ?
কোনে কৈছে? মোৰ ভাল মোৰ ভাল। আপোনাৰ?
হেৰী ভাত পানী খালে?
হয় খালো খালো। আপুনি খালে? হয় খালো। আপুনি খালে?
অ মই খালো। হেৰি যে শুনকচোন মোৰ এই ভা ভাইটি এটাৰ হেৰী কৰিব আছিলে। এ আইৰ বিষয়ে প্ৰজেক্ট এটা বনাবলে আছিলে।
হয়।
সেই এ আই বিষয়ে প্ৰজেক্টটোৰ ওপৰত আপুনি কিবা ক'ব পাৰিব নেকি?
হয়, মই সবিশেষটো নাজানো। কিন্তু কিছু জানো এ আই বিষয়ে।
অ' এনেই ফ্ৰেণ্ডলি হিচাপে কওকচোন অলপ বস্তু মানে ইমান হেৰিকে ক'ব নালাগে। কিন্তু অলপ- এই আই বিষয়ে। মই বনাই লিখিম বাৰু কিন্তু এনেই সৰলকে কৈ দিলেই হ'ল আৰু কওকচোন?
উমঁ'।
মইয়ো জানোঁ বাৰু এই আই বিষয়ে কেইটামান কেইটামান। এনেই আপোনাৰ মতে শুনি লওঁ প্ৰথম তাৰপিছত মই ক'ম। আপুনি কওঁকচোন?
হ‌য়, এ আইত আপুনি মানে- এ কি মানে, এ আই সহায়ত তুমি যিকোনো কাম মানে- ফাৰ্ষ্ট কৰিব পাৰিবা।
অ' ন' ফাৰ্ষ্ট সোনকালে কৰিব পাৰি বেলেগতকৈ আৰু।
যিকোনো কামৰ বিষয়ে সবিশেষ জানিব পাৰিবা। তথ্য সংগ্ৰহ কৰিবও পাৰা তুমি।
উম' উম' হয় বাৰু, মই কেইটামান লিখিছো পইণ্ট সেইকেইটা কওঁ নেকি আ আপোনাক, আপুনি সেইকেইটা হৈছে নাই ক'ব। এই এ আইৰ জৰিয়তে মানে সহজতে কামবিলাক কৰিব পাৰে। আপুনি প্ৰথম কোৱা পইণ্টোৱে।
উমঁ'।
সহজতে কাম বিলাক কৰিব পাৰি। তাৰ উপৰিও টান কাম বিলাক ধৰি লওক- এক সহজতে হয় আৰু যিকোনো ভাষাত যি বস্তু বিচাৰিলেও লগতে সংগ পোৱা যায়। যিকোনো- যি যি কথা হ'লেও লগতে পোৱা যায় ন' সেয়াই আৰু তোমাৰ আজি আজিকালিটো আপোনাৰ ইমেজ জেনেটো আহি গ'ল যিকোনো ইমেজৰ বিষয়ে - বিষয় দিলে বা যিকোনো জেগাৰ বিষয়ে- অধিক তথ্য পোৱা যায়। ছেকেণ্ডত আহি যায় নেটৱৰ্ক স্পীড ভাল থাকিলে।
হয়।
সেয়াই আৰু সেইবোৰে, সেইবোৰৰ ওপৰত লিখিব পাৰি ন। আৰু তেনেকৈ আৰু আপুনি কওকচোন দুটামান?
উম' যদি তুমি লিখিব বিচাৰা এ আইত- সুবিধা আৰু অসুবিধাসূহৰ বিষয়েও লিখিব পাৰা।
অ' সুবিধা তাকে, সুবিধা অসুবিধা দুটামান কওকচোন এনেই? মই লিখিব ভাল হ'ব তেতিয়া আপোনাৰ পৰা জানিলে।
সুবিধা সমূহ এতিয়া কেনেকুৱা ধৰণৰ এ আই তোমাক টুৱেন্টি ফ'ৰ ইণ্টু ছেভেন সহায় কৰিব পাৰে।
অ' অ' হয় বাৰু কথাটো, সিহঁতে যেতিয়া যি কৰিলেও সিহঁতে দি দিব পাৰে ন উত্তৰবোৰ। যিমান টাইমত যি কৰিলেওঁ।
উম'।
আৰু তুমি এতিয়া বিভিন্ন ধৰণৰ ধৰ দোকানৰ বাবে পোষ্টাৰ এইবিলাক- তৈয়াৰ কৰিব বাবে কম্পিউটাৰৰ পৰিৱৰ্তে এ আইৰো ব্যৱহাৰ কৰিব পাৰা।
অঁ অঁ' মানে ইমেজ আৰু ইমেজ।
উমঁ' ইমেজ পচতা আদি।
উমঁ' বনাবলগীয়া জেনেৰেট কৰিবলগীয়া হ'লে ন' আমি হেৰি দিয়ে কৰিব পৰা যাব আৰু এ আই দিয়ে আৰু বাৰুতে সেৰিবোৰ- খাইছে নেকি চাকৰি বিলাক, সেইটোৰ ওপৰত কিবা ক'ব নেকি লিখিব পায় নেকি।
ক'ব পাৰি আজিকালি যি ধৰণৰ মানে তোমাৰ স্ক্ৰিপট ৰাইটাৰ বিলাক আছে, বুক ৰাইটাৰ সিহঁতৰ জব বিলাক এয়াৰ আৰু তুমি এয়াৰ দ্বাৰা। সংগীতো তৈয়াৰ কৰিব পাৰা আজিৰ দিনত।
সংগীটো তৈয়াৰ কৰিব পাৰি ন আৰু- হয়ঁ বাৰু এয়াই বহুতখিনি কামোয়ো আজিকালি সহযোগ কৰি দিছে ন এতিয়াই বহুতখিনি কাম-
হয়ঁ হয়ঁ!
উমঁ ইমানখিনি লিখিলেই হ'ব। উমঁ উমঁ কওক কওক।
বিভিন্ন বিষয়ৰওৰত তুমি টপিকৰ ওপৰত এয়াই বিষয়ে সোবিষে তুমি- তথ্যও সংগ্ৰহ কৰিব পাৰিবা সবিশেষ তাৰ বিষয়ে সুধিবও পাৰিবা এ আই পৰা। স্পিচ লিখিব পাৰা তুমি এ আই জৰিয়তে-
সুধি ন উমঁ। এয়াৰ পৰা আজিকালি এ আই ডি গেম চেম বনাব পাৰি নেকি ন এ আইৰ পৰা।
এ আই দি গেম বনোৱা নহয় গেম বনোৱা কথাটো নাজানো কিন্তু তুমি- এনিমেশ্যন এনিমেশ্যন যে এইবিলাক কাৰ্টুন টাইপ যে-
উমঁ!
এইবিলাক তুমি বনাব পাৰা।
অঁ অঁ আৰু হেৰি এয়াৰ বেয়া দিশো আছে কিছুমান। যেনে যেনেত। ধৰা এ আই দি যদি বেলেগ বেলেগ ফটো বনাবও পাৰি আজিকালি- কালি বেলেগ বেলেগ এয়াই ওলাইছেও সেইবোৰ দি যদি বেয়া কামত ব্যৱহাৰ নকৰি মানুহে ভাল- কামত ব্যৱাৰ কৰে তেনে সেইটো লাভান্বিত হ'ব ইয়াৰ পৰা। উমঁ সেইয়াই আৰু সেইবোৰে ন এ আই দি। উমঁ এতিয়া এ আই ভাল এ আই এতিয়া কি চলি আছে? এ আই তো প্লেটফৰ্ম বহুত কেইটা আছে মিটাই এ আই- তাৰপিছত এটা আছে চাত জি বি টি আৰু কি কি আছে আপুনি জনামতে।
এতিয়া মই জামতেতো তোমাৰ চাত জি পি টিটো তোমাৰ বিভিন্ন- অউ ইমেজ জেনেৰেশচন তাৰ পিছত বিভিন্ন তথ্য বিভিন্ন বিষয়- কোৰ আলোচনাৰ ওপৰতো- বহুত গুৰুত্বপূৰ্ণ তাৰোপৰি তোমাৰ জেমিনাইটো যদি তুমি- এটো যদি তুমি তাৰ মেম্বাৰশ্বিপটো যদি কিনি লোৱা সেইটো বহুত- যোৰ মানে তোমাৰ প্ৰয়োজনীয় হয়ঁ।
উমঁ উমঁ এনেই এনেই এনেই এআই যদি আমি কুৱেশ্যন এটা সোধোঁ সেই কুৱেশ্যনটোক মানে- বহুত কেইটা হেৰি পৰা ৱেবচাইটৰ পৰা পিউৰিফাই হৈ ওলাই আহে ন উত্তৰটো।
উমঁ তোমাৰ চেটজি পিতিটো বাৰু- বহুত কেইটা ৱেবচাইটৰ পৰা সংগ্ৰহ কৰে কিন্তু জেমিনাই অনলি গুগলৰ পৰা।
অঁ জেল গুগৰ পৰা কৰে ন এনে মানে আমি যদি কিবা এটা চাচ- কোনো তাত- গোটেই পেকেজ গোটেইবোৰ ৱেবচাইটৰ পৰা উত্তৰবোৰ চালি জাৰি চাইহে আম উতৰ প্ৰস্তু। প্ৰস্তুত কৰি দিয়ে ন যিকোনো প্ৰশ্ন উমঁ ঠিকে আছে সুবিধাজনক বহুতখিনি এইটো কাম। এইটো চাব গ'লে ন উমঁ। এই আৰু মানুহে খালি সুবিধা যোনটো উপকাৰী সেইটো কৰিলে হ'ল আৰু ন। উপকাৰটো কৰিব ন নকৰিলেই হ'ল। বেয়া ইউজটো নকৰিলে ওল ভাল ইউজটো কৰিলে নিজৰে লাভ হ'ব ন।
হয়ঁ হয়ঁ
উম, এআই জৰিয়তে আমি এতিয়া মানে কৰ্ম সংস্থাপনো পাব পাৰো কিছুমান নিৰ্দিষ্ট কাম কৰি ন এয়াই দি ধৰক আমি যদি এতিয়া দোকান এনে খোলো তাই ধৰি লও পোষ্টাৰ মেকিং সহজ হৈ যাব এতিয়া আগতে ৱেবছ চাইদত গৈ বনাব লাগে বা এপ বিভিন্ন এপ প্ৰস্তুত কৰিব লাগে এতিয়া যদি আমি গোটেই কথাখিনি ভালকৈ লিখি দিব পাৰোঁ।
হয়।
কুৱেশনটোত বা হেৰিত কথাখিনি ভালকে লিখি দিব পাৰোঁ তেনেতো সেই বস্তুতটো সোনকালে নিজে বস্ত ধৰা হৈ আহিব ইয়াৰ জৰিয়তে।
হয়।
আৰু আপুনি কি ক'ব এ আইৰ বিষয়ে? এ আই আমাৰ কাৰণে সঁচাকৈ লাভান্বিতনে আপোনাৰ মতে?
উম, ভালদৰে ইউজ কৰিলে লাভান্বিতই হ'ব।
উম, তাকে এতিয়া আপুনি এনেই এইয়া ব্যৱহাৰ কৰে নে নকৰে?
উম, কি কৈছে?
আপুনি ইয়াৰ ব্যৱহাৰ কৰে নকৰে?
অ, চাউণ্ডটো ভালকে অহা নাই?
আপোনাৰ আপুনি এ আই ব্যয়ৱহাৰ কৰে নকৰে?
মই কৰোঁ বিভিন্ন কামত।
এনেই এ আইৰ প হেৰি নামটো কি সম্পূৰ্ণ নামটো কি?
এ আই টো ফুল ফৰ্মটো তোমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ।
আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ ন উম, ঠিক আছে বাৰু হেৰি আৰু আপুনি এ আইৰ সৈতে কি-কি কাম কৰে? এ আইৰ জৰিয়তে আপুনি কি - কি কাম কৰে?
বিভিন্ন পঢ়া বিষয়ত আলোচনা কৰিব পৰা আলোচনা কৰোৱা হয়।
তাৰ লগতে
তাৰ লগতে আৰু তোমাৰ এতিয়া কি ক'বা এতিয়া বিভিন্ন ধৰণৰ লঘো প্ৰস্তুত কৰা
উম - উম।
সেনেকুৱা কামবিলাক তাৰোপৰি তোমাৰ যদি প্ৰ' আছে এ আই প্ৰ' ভাৰ্জনটো আছে তাৰ দৰে তুমি ভিডিঅ' ইডিট ফটো ইদিত
উম, সেইবোৰো তাতে পাৰি ন বহুত কেইটা এপৰ কাম মানে আজিকালি এয়াৰ জৰিয়তে কৰিব পাৰি ন। আগতে যিবোৰ - যিবোৰ এপ ব্যৱহাৰ কৰিব লাগিছিলে।
কাম এ আই - এ আই প্ৰিমিয়ামতে কৰিব পাৰা এটা প্ৰিমিয়াম লৈ পেলাই তুমি কৰিব পাৰা বহুত
এয়াই দুটা অপচন থাকে ন এটা প্ৰিমিয়াম থাকে এটা নন প্ৰিমিয়াম থাকে।
উম, পি তোৰ ইমানো মানে পি লিমিট থাকে কিন্তু প্ৰিমিয়াম ইমানো লিমিত নাথাকে।
উম-উম। এই এনেই প্ৰিমিয়ামটোত শুদ্ধ উত্তৰ আহেনে নে দুয়োটাতে শুদ্ধ উত্তৰ আহে?
দুইটাতে সোধৰ উওৰ আহে কিন্তু তুমি ইমান প্ৰিমিয়ামটোত জিমিনী প্ৰিমিয়ামটোত তুমি ভিডিঅ' ক্ৰিয়েট কৰিব পাৰা।
অ, ইয়াত খালি নোৱাৰি ন নন প্ৰিমিয়াম নোৱাৰি খালি প্ৰিমিয়ামটো লোৱাৰ সেইটো সুবিধা ন। অ, এইখিনি বিষয়ে লিখিব পৰা যাব ন?
হয়, হয়।
উম, উম, ভালেই বাৰু, এইখিনি ভালেই লাগিছে, সে আৰু ভৱিষ্যতে চাগে এ আই হ'ব, আপোনাৰ মতে কি?
মোৰ মতেতো এ আই বহুত মানে উপযোগী হ'ব মানৱ সমাজৰ কাৰণে।
মানৱ সমাজৰ কাৰণে ন? ব্যৱহাৰ কৰা, আগলে অহা প্ৰজন্মত চাগে এ আই বেছি ৰাজত্ব কৰিব।
কব নোৱাৰি, কাৰণ এ আই চবটো কৰিব নোৱাৰে।
অ', সেইটো হয়, যোনবিলাক ধৰক সৰু সুৰা কাম বা ডাঙৰ ডাঙৰ কামলৈকে এ আই আছে আজিকালি। বহুতে এ আই ব্যৱহাৰ কৰিয়ে কাম কৰে।
হয়।
উম। ঠিকে আছে দিয়ক, তেনে এইখিনিকে মই লিখাই দিম ন? এইখিনি বিষয়ে লিখালে হ'বনে নে আৰু কিবা আপুনি তাৰ বিষয়ে ক'ব? মানে আৰু হব এইখিনিতে, কিমান যথেষ্ট ন?
হয়, হয়, ইমানখিনিয়ে যথেষ্ট।
এ আই। খিনিয়ে ক'লেই হ'ল আৰু ন?
হয়, হয়।
এ আই ফুল ফৰ্মটো কি কৈছিলে? আৰ্টিফিচিয়েল
ইণ্টেলিজেঞ্চ।
ইণ্টেলিজেণ্ট, প্ৰথমটো এইটো হেণ্ড ৰাইটিঙৰ পৰা ষ্টাৰ্ট কৰিলে হ'ল ন?
হয়, হয়।
উম, ঠিক আছে তেনে, এতিয়া বাকী আপুনি ক'ত আছে ঘৰতে আছেনে বাহিৰত?
হয়, হয়, মই ঘৰতে আছোঁ।
ঘৰতে আছে, এতিয়া পঢ়া শুনা ঠিকে চলি আছে?
হয়, হয়।
উম আৰু হেৰি খোৱা বোৱা কৰিলেতো?
হয়, হয়, আপুনি?
মই কৰিলো, আপোনাৰ এতিয়া আপুনিতো এ আই ব্যৱহাৰ কৰে বহুতখিনি ন?
হয়, হয়।
অ', আপুনিতো এ আই পৰা লাভান্বিতই হৈছে?
হয়।
উম ঠিকে আছে দিয়ক, তেনে বাৰু আহ আপুনি আহিব আমাৰ তাতে লগ পাম।
হয়, হয়, হব, হব।
উম, উম, ঠিক আছে, হ'ব দিয়ক তেনে ন, ৰাখিছোঁ, উম, উম, মই কাটিছোঁ দিয়ক। হ'ব দিয়ক।
হয়।